ল', হেল্ল'
হেল্ল'।
অহ। ভাল তোমাৰ?
ভালে দিয়া, তোমাৰ?
আহাছো উঠি আহা, ইমান গৰম যে পৰিছে, তাতে কেনেকুৱা?
অ' আজি ব, আজি বহু ৰদ দিছে। কিব নোৱাৰে আও, কিহে অকমান ৰদ বতাহ মাৰিছে আমা এয়াত।
জ্বলি গৈছে। বতাহ মাৰিছে নেকি? একদম মানে ৰুমৰ ভিতৰতো ফেন খন নলগালে ভাল নালাগে, গাটো জ্বলি থাকে বাহিৰত গলেও অশান্তি।
আমাৰ এয়াত আকৌ এতিয়া। অকমান জোৰ পৰিছে। এনেকুৱা গৰম। ফেনখন লগাওঁ দিয়ক। ফেনখনৰ বতাহটো গৰম গৰম।
অ', একেবাৰে। ৰাতিপুৱা চাৰে আঠটা নে নটাৰ পৰা এনেকুৱা বেয়াকে ৰ'দটো দিছে নহয়। দেখিয়েই মানে গম পাইছোঁ যে আজিৰ দিনটো। উম্। আজিৰ দিনটো ওলাব নোৱাৰিম আৰু।
আৰু তেতিয়াই দুপৰীয়া দুপৰীয়া লাগিছে। ৰাতিপুৱাই আন আঠটামান বাজুতে লাগিছে। যেন দছটামান। এই বাৰা এটা মান বাজিলে কেনেকুৱা লাগিছে।
অ', তেনেকে ৰ'দটো দেখিলে মানে দিনটো যেন, মানে অৱস্থা বেয়া হৈ যাব আৰু গম পাই যাওঁ, আৰু দেখিলে।
মই ভাবিছিলোঁ এতিয়া ৰ'দ দিছে, বাৰামান বাজাত চাগে বাৰাহা-ধুমুহা আহিব।
অ'। তাৰপিছত নাই আৰু। গলোঁ আৰু। কি কৰিলা পিছত আৰু ভাত-পানী খোৱা কেইটাত হ'ল?
মই মোবাইলৰ ৰিচাৰ্জটো কৰি আনিলোঁ ব।
অ'।
লৈ গ'লো। গা-পা ধুই কৈ।
উম্।
আমাৰ মানে ওচৰত নাপায় যে, এইফালে চাৰিআলিৰ ফালে যাব হ'ল। তাৰপিছতে
উম্।
ৰিচাৰ্জ-চিচাৰ্জ কৰি আহি আৰু
আজি ক্লাছলৈ যোৱা নাই নেকি?
অঁ কোন কল হেৰিনে মহাবিদ্যালয় নে?
অঁ
নাই যোৱা, যাম আজি ৰ'দ দেখিয়েই ন।
মানে এনে বন্ধ না। নাছিল নেকি, খোলা আছিলে?
আজি বন্ধ নাছিল।
অঁ ঈদৰ বন্ধতটো কালিলৈকেহে আছিলে চাগে ন?
অঁ কালি, কালিয়ে আছিলে, আজি নাই।
অঁ। মই গলোঁ, মই গলোঁ চাৰে নাই চাৰে এঘাৰটাত ওলাইছিলোঁ মই। বাৰটা বজাত তাৰপিছত বাজি গ'ল, মানে ৰিক্সাৰ কাৰণে ৰখি ৰখি।। কাৰণ মানে অসমীয়াবিলাকেতো ৰিক্সা নচলায়। মেক্সিমাম মানে মুছলমান বিলাকে চলাই। আজি এইকেইদিনটো ঈদ হৈছে কাৰণে মানে মানুহ নাই আৰু ৰিক্সাৰ কাৰণে ৰখি ৰখি ৰখি অৱস্থা নাই আৰু। তাৰপিছত টেম্পুও নাই। টেম্পুও ভিৰ দেখোন তাৰপাছত যেন তেন এখন ৰিক্সা পালো আৰু নাই আমাৰ ইয়াতে আজিকালি বাছ নচলাই হ'ল আগত যেনেকে বাছ চলিছিলে
এই বাছ নাই বাছ চলে ৰাতিপুৱা সোনকালে সাতটা মান বজাতে চলে তাৰপিছত তাতে দুটা তিনিটা মান এটামান বাজিত চলে মই পাইছো
মই মই কিন্তু টো বাছ পোৱা নাই মই বহুত দিন হ'ল বহুত বছৰে হ'ল চাগে বাছ নেদেখা আমাৰ যেতিয়াৰ পৰা বাছ তেনেকে অ কেতিয়াবা দেখা পাও কিন্তু নৰখে ইমান টাইম
অ, সেয়া মানুহ নাথাকে যে
মানে উঠি পোৱা নাই, উম, উম, উঠি পোৱা নাই। তাতে আৰু সেই গ্ৰীণ বাছ কেইখনতে উঠা যে গণেশ মন্দিৰৰ পৰা
অ', আজিকালি চব এচি বাছ চলে।
এচি বাছ চলে, অ'। এ এচি বাছ কেইখনো বৰ বেয়াকে চলে নহয়, য'ত ত'ত মাৰি কি একদম
অ, এই ড্ৰাইভাৰ বিলাক ভাল নহয়তো।
সেয়াইটো। এদিন মই গাড়ী চলাওঁতে আহি পেলাই চকুৰ ওচৰত মাৰি দিছে। সেই গাড়ীখনত।
সিহঁতৰ সন্মুখত, ৰখা, ব্ৰেক মাৰে।
অ, একদম গ্লাছখন ডাইৰেক্ট বেকাকে সুমোৱাই দিলেহি আহি, তাৰপিছত মই আৰু চিধা কৰিব নোৱাৰিলো আৰু
সিহঁতে ভাবিয়ে নাপ পায়, ইমান ডাঙৰ গাড়ীখন যে ইমান খিনি জেগা ল'ব।
অ, আৰু সিহঁতে ৰেচ কৰে, গাড়ীখন মানে এনে কোৱা দ্ৰুত বেগত যাব, ইটোৱে-সিটোৰ লগত নিজক কম্প, মানে কম্পিটিচন কৰে, মানে কোনখন আগত যাব পাৰে, কোনখন পিছত মানে এনেকুৱা আৰু সেনেকে হ'লেইতো এক্সিডেন্ট হয় ন?
আৰু এনেকুৱা মানুহ উঠাব
উম। সেয়াই টো।
হেৰি হ'বলে সময় নাই, মানে ঘূৰিবলৈকে নোৱাৰে, এনেকুৱা মানুহ উঠাই। কিবা-কিবি বন্ধ কৰিব কি হ'লে
উম।
ঘূৰিবলৈকে
আৰু কেইখন মানে এনেকুৱাকে চলাই নহয়। মানে গাড়ীখনত, মানে ধৰি ৰাখিবলৈও অৱস্থা নোহোৱা, এনে
এতিয়া কম্পিউটাৰ কিমান পাইছা আকৌ?
কম্পিউটাৰ সেই কৰেল দৰে কৰি আছে, কিবা-কিবি লগ'-চগ' এই ধৰি লোৱা, ভোডাফোনৰ, তাৰপিছত কম্পিউটাৰ যিটো এপ্লিকেশ্যনৰ, সেই লগ'টো। তাৰপিছত আৰু কিবা কিবি জি চিনেমা, কিবা এনেকুৱা, কিবা-কিবি লগ' বনাব দিছে। সেইবোৰ বনাইছো, টাইম লাগে অলপমান বনাওতে কৰোতে সেইসোপা।
সেইটো হেৰি যে, দে অলপ খেলি-মেলি হৈ যায় অই বেলেগ-বেলেগৰ পৰা আনিব লাগে যে।
অ', অ'।
অলপ মানে, বাহিৰ বেলেগত বনাই পেলাই, আকৌ বেলেগত আনি আকৌ এড কৰিব লাগে, নিচিনা কৰিব লাগে বৰ দিগদাৰ।
অ'। মিলাওতে বহুত দিগদাৰ। সময় বহুত লাগে বস্তু এটা। ‌ উম, উম। তোমাৰ কেনেকুৱা? পাৰিছিলানে ভালকে?
মই সেইটো কৰেলৰ পেচিমেকাৰ শিকা নাই।
কিয় শিকা নাই?
হা?
শিকা কিয় নাই?
এ পইচাৰ কাৰণে নাই শিকা।
অ', অ', তাৰমানে সেইটো, তোমাৰ কৰ্চটো কিনো? কেনেকুৱানো?
মোৰ কোৰ্চটো অএচি আছিলে।
উম।
অৱশ্যে কৰোঁতে, তাৰপিছতে মই বোলো, আছামিছ টাইপিংটো লৈ লওঁ, আজিকালি লাগে যেতিয়া বহুত। এইটো এটা এটা মাৰিলে বহুত পইচা পায় ন? সেইকাৰণে মই আমিচ ষ্টেপিং টো শিকি ল'লোঁ, শিকি অহাৰ পিছত
অ'
মে মেমহঁতক ক'লো টেলী ল'ম বুলি। টেলী ল'লোঁ আৰু লাগিয়ে আছোঁ। পৰি, এহ পৰীক্ষা দিয়াই নাই।
অ'। এতিয়া কি, ক'ৰ্চটো মানে ? অ', এনে মানে, ক'ৰ্চ বিলাক শেষ হৈছে নে? যিটো মানে তুমি লৈছা, সেইটো ডিগ্ৰীৰ ভিতৰত গোটেইখিনি ক'ৰ্চ কভাৰ হৈ গল নে? নে আছে কিবা ৰ'ল?
নাই, গোটেইখিনি হ'ল আৰু। হেৰি, উম, আহ টেলীটো এতিয়া পৰীক্ষা দিলেই হৈ গ'ল। এটা এটা পৰীক্ষা আছে।
উম। অ', ঠিকে আছে।
আমাৰ মে এয় ডি চি এফ, ডি ডি চি এফ যে হয় যে, ক'ৰ্চটো যে, সেইটো ঠাইত, মই মানে এ এ ডি চি এফ এ কৰি ললো মানে।
অ'।
মানে কিচ, তোমালোকৰ চাগে ডি চি এফ আছিলে ন'?
নহয়, মই আগতে ছমাহৰ কৰিছিলোঁ ডিচিয়ে। তাৰপিছত ছমাহটোত ডিচিএ টোত গোটেইখিনি বস্তু কভাৰ নহয় কাৰণে মানে, আজিকালি চাৰ্টিফিকেটখন নিবিচাৰে। এবছৰীয়া বিচাৰে সেইকাৰণে মই পি জি ডি চি এ টো ললো। পি জি ডি গোটেইখিনিয়ে আহে। মানে বেছি গোটে খিনিয়ে ব শিকায়, বস্তুখিনি। অ', সেৱা আৰু। সেইটো এবছৰীয়া। অ'। তোমাৰ কেইদিন হল পিছে শিকা?
ম বেছি দিন নালাগে। এবছৰ বেছি এতিয়াই হ'ল।
অ'।
বেছি দিন নালাগে। নগলে মই ক্ষত ক্ষতি কৰিবলগীয়া হয় যে, সেইকাৰণে দিন লাগিছে।
অ', অ'। কালি আমাৰ অৱশ্যে ঈদৰ বন্ধ নাছিলে‌ আম আমাৰ ইয়াতে বন্ধ নাই। তোমালোকৰ তাত বন্ধ দিছে মানে।
অ', আমাৰ বন্ধ দিয়ে। আমাৰ মানে ইন্টাৰনেচনেল যেনেকুৱা। গ্ৰুপ আছে গ্ৰুপত
গ্ৰুপত মানে আমাক কৈ দিছিলে যে গ্ৰুপৰ হোৱাত হোৱাটছপ গ্ৰুপত সোমোৱাই দিছে তে কিবা যদি বন্ধ চন্ধ বা কিবা হৈ থাকে তেতিয়াাহলে আমি জনাই দিম মানে গতিকে জনোৱা নাই তেতিয়া গম পাইছো আৰু অ
আমাৰ হেৰি মানে ইন্টাৰনেচনেলবিলাকি যিমান য'ত বন্ধ হয়
উম
বিহু কিবা কিবি হওক বোলে সেনেকুৱা কিবা মানে বেছি বন্ধ মানে চোৰ চব বন্ধ হলে অসময়ত মানে যিমান য'ত আছে স্কুল কলেজ চব বন্ধ হলে তেতিয়া তেতিয়া আমাৰ আৰু বন্ধ হৈ যায় চব
অ
হলি কিবা কিবি এনেকুৱা হলে চব বন্ধ হৈ যায়
উম উম নাই সোনকালে বস্তুবোৰ শেষ কৰি পেলোৱাই ভাল নহলে আৰু সময় মূৰত বেছি বাঢ়ি বাঢ়ি গৈ থাকে উ
পৰীক্ষা শেষ হব নহয় এতিয়া পৰীক্ষা শেষ হলে বেছিদিন নালাগে এমাহতে শেষ হৈ যাব
অ
সপ্তাহান প্ৰেক্টিছ কৰি আৰু এস্তাহ মান লাগে চাৰিদিন মান প্ৰেকটিচ, চাৰি, ছয়দিনমান প্ৰেক্টিচ কৰি, এয়া খাটো দিদিমাহ হৈ যাব।
তাৰপিছত কেই, কিমান দিন লাগিব চাৰ্টিফিকেট খন আহোঁতে?
এখন চাৰ্টিফিকেট দিলে নহয় মোক, ওএছে চাৰ্টিফিকেট খন।
অ', এতিয়া, এতিয়া আৰু কিবা দিব আছে নেকি, চা
আনেকে, অ', এত তিয়া চাৰ্টিফিকেট মানে সেইখন দিব, এইখন জমা দি পেলাই তেতিয়া সে বছীয়া, এবছৰীয়া চাৰ্টিফিকেখন দি দিব।
সেই সেইখনত কিমান দিন লাগে, মানে কিবা এমাহ, চেমাহ লাগেনে?
উ, চাৰি, পাঁচ দিন মান লাগে বুলি কয়, কিন্তু বেছি জল্দি লাগিলে চাৰি, পাঁচ দিন লাগে, এনেই কিন্তু এমাহ লাগে বুলি ক'ব আৰু বুলো মোক জল্দি লাগে, মই কিবা এপ্লাই কৰিব ক'ব লাগে, তেতিয়া জল্দিজল্দি দি দিয়ে।
আমাক আকৌ বেছি জল্দি নিদিয়ে, আমাৰ এমাহ, এমাহ লাগি যাব বুলি শুনিছো এতিয়া নাজানো আৰু কি হয়, দেখা যাব।
আমাৰ বেলেগ আমাৰ এওৰ ইণ্টাৰনেশ্যনেল কিবা চব বন্ধ হ'লে আমাৰো বন্ধ হয়।
অহ, অহ, অ'। দিয়া বাৰু ৰাখিছো বাৰু।